চা খালা?
খালো খালো। অ আপুনি চাহ খালে নে নাই?
খালো মইও খালো মই এতিয়া মানে অকমান ৰাস্তাত মানে গৰম লাগি আছিল যে অকমান ৰাস্তাত খোজকাঢ়িয়ি আছো অ অ গৰমটো বেছি যে হয় মই গৰমটোৰ কাৰণে মানে আছো এতিয়া আমি মানে এফালে যাব বি চাৰি ওলাইছো মানে আজি অকনমান মানে আবেলি আমি মানে ফুৰিবলৈ যাওঁ। ফুৰিবলৈ গ'লে মানে আমি অসমৰ এখন পাৰ্কলৈ যাম বুজিছে মানে অকনমান ঘুৰি আহোগৈ পাৰ্ক খনত মানে আমি সেই পাৰ্কখননলৈ গ'লে মানে মানে ল'ৰা ছোৱালী কেইটাকো লগত লৈছো পাৰ্কখন বোলো অকনমান চাই আহোগৈ যে অকণমান সিহঁতে খেলা ধূলা কৰিলে ভাল পাব পাৰ্কত গৈ, যিহেতু বহুত দিন ঘৰৰ ভিতৰতে সোমাই আছে আৰু গৰমতটোও বেছি পৰিছে আৰু ক'লৈকো নিয়াও হোৱা নাই সেইটো কাৰণে মানে পাৰ্কখনতে গৈ পেলাই মানে মই অকণমান দেখাই আনোগৈ সিহঁতক, অকণমান খেলা ধূলা ব দিলে অকণমান দেৰি
ধুনীয়া মানে আপুনি আদৰ্শ তেনেকে দেখুৱাই দেই ল'ৰা-ছোৱালীকেইটা। হয়, হয়, হয়। কওঁকচোন আৰু কওঁক। ক'ক, শুনি আছোঁ।
সেইটো কাৰণে মানে আমি যাব ওলাইছো। মানে যিটো ভালো লাগিব, আমাৰো মনতটো অকনমান মানে বেয়া লাগি আছে। গৰমৰ কাৰণে, উৎকট গৰমৰ কাৰণে মানে মানে যথেষ্ট অশান্তি পাই আছো। সেইটো কেনু-কাৰণেইটো যাব বিচাৰিছো। এতিয়া পাৰ্কত গৈ সিহঁতে কৈ আছে মা আমি অমুক-অমুক কৈছে আমি জোলনা খেলিম, আমি এ মানে হেৰি মানে চিৰিত উঠিম, আমি ফটো তুলিম, আমি আৰু পাৰ্কত গৈ আমি এই মানে উদ্ভিদবিলাক মানে অ', লৈ আনিম কিন্তু কেইটামান আমাৰ প্ৰয়োজনীয় উদ্ভিদ কিছুমান আছে আনিব লগগীয়া। ফুল আনিম এনেকে কৈ আছে মোক মই সিহঁতক কৈছো হ'ব দিয়া তোমালোকে চিন্তা নকৰিবা যিহেতু আমি তোমালোকক লৈয়ে যাম যেতিয়া তোমালোকে লৈ ল'বা আৰু যি লাগে লৈ ল'বা আৰু। এইবাৰ কৈছে মা আৰু এটা কথা নহয় এ অকল, আমি যে পাৰ্কত গ'লে যে আমি যে খেলা ধূলা কৰিম সেইবোৰ, ফটো উঠিম বা খাম জাম সেইটো নহয় কিন্তু আমাক অলপ খোৱা হুৱাও ব্যৱস্থা, কৰিবা আকৌ বুলিছে মই বোলো হ'ব দিয়া মই তোমালোকক খোৱা ব্যয়ৱস্থাও কৰি দিম তোমালোকে কি খাবানো কৈছে আমি পাৰ্ক তাত গৈ পেলাই আমি অকনমান নিৰামিষ ভাত কেইটামান খাম, কিন্তু মাছ মাংস একো নাখাও। আৰু আমি গধূলি আহি মানে ঘৰত ভাত নাখাও বুলি কৈছে আৰু। মই বোলো তেতিয়াহলে ঠিকে আছে তোমালোকক বাৰু ম অ তাতে খুৱাই কৰি লৈ আহিম আৰু কাৰণটো গোটেই কেইজনে জামে যেতিয়া ঘৰৰ পৰা ওলাই ঘৰত আহি বনাবলৈ আমাৰ অকনমান অসুবিধা হ'ব কাৰণ অ অহাৰ পিছত গৰম লাগি আহিব নহয় নহয় জানো আমাৰো মানে এতিয়া, এতিয়া গৰমত মানে অ অকমান অসুবিধা পাম নহয় আহি লৈ ৰান্ধিবলৈ। ফালৰ পৰা আহি নহয় জানো সেইটো কাৰণে মানে সকলো কেইটাই ওলাইছো আৰু আৰু ঘূৰি আহি মানে আৰু ৰা এই আমি ইয়াত মানে ৰান্ধিবলৈ মানে আমাৰ অকণমান টান লাগিব যিয়ে নহওক মানে, আমি মানে আমি যিখিনি কামৰ কাৰণে আমি যাব লৈছো সেই কাম খিনি কাৰণে মানে আমি ধৰা সিহঁতক দেখুওৱা পি সেইখিনি মানে প্ৰাক্ খনৰ পিছত আমি মানে অন্য ঠাইলৈও যাম। মানে ফুৰিবৰ কাৰণে অকমান সিহঁতক মানে হয়। পুৰণি ঐতিহাসিক বস্তু কিছুমানো দেখ ঘূৱাই আনিম সেইটো মানে শ্বহীদ বেদী আছে আমাৰ সেই শ্বহীদ বেদী কি মানে পঞ্চ শ্বহীদৰ মানে বেদীকেইটাকো দেখা খাম। কৈছে মা আমি সেইকেইটাও চাম। কিন্তু আমি সৰুতে এবাৰ গৈছিলোঁ এতিয়ালৈকে আমি যাবই পাৰা নাই। তেতিয়া আমি অলপমান ডাঙৰ হৈছো বুজিছো সেইটো কাৰণে আমি শ্বহীদ বেদী কেইটাও চাই আহিম। যিহেতু পাঁচজন শ্বহীদৰ মানে একেলগে মানে বেদী কেইটা আছে সেইকাৰণে কৈছে আমি পঞ্চ- শ্বহীদৰ বেদি কেইটাও চাম অ' খিনি ঠাই খিনি, অ' আমি মানে এখন পাৰ্কলৈ যাম আ আৰু মানে যত অ শ্বহীদ বেদী খিনি মানে সিহঁতে যিহেতু বন্তি প্ৰজলন কৰিম বুলি কৈছে বাৰু হ'ব দিয়া তোমালোকে বন্তি প্ৰজলনো কৰিব পাৰিবা তাৰ পিছত কৈছে মা পাৰ্ক অত যে আৰু পিছত যে মানে আমি মানে নে এই মাছ যে পুহিছিল যে এটা যে মানে এ এ অ তেনেকুৱা নিচিনা এখন মানে পুখুৰীৰ নিচিনা এটা মানে আছে অ সেইটো কাৰণে সিহঁতে কৈছে মা তাত তো আমি পানীখিনিত কিন্তু মাছকেইটাত আমি আহাৰ দিম অলপ হ'ব দিয়া তোমালোকে যদি আহাৰ দিয়া ন কি অসুবিধা আছে মই বা কিনি দিম কি কি দিবা ন মোক সুধিছো কৈছে মা আমি আৰু হেৰি দিম এ মুড়ি দিম তাৰপিছত বিস্কুট দিম মই তেনেকে কৈছে মই বুলো হ'ব দিয়া হ'ব আৰু তোমালোকে ইমান ভাবিব নালাগে যিহেতু আমি মুঢ়িৰ বৱস্থা ম মই অলপ মানে যোৱা ভাই মুড়ি কিনিয়ে নিম তাৰমানে মুড়ি দিলে মানেহে বি মানে মাছ কেইটা আহি মানে টপক টপককে খাব যে সিহঁতে কৈছে সেইটো কিন্তু চাই আমি ফটোও মাৰিম ভিডিঅও কৰিম কৈছে। মই বুলো হ'ব দিয়া তোমালোকে কৰিবা আৰু কি অসুবিধা আছে ভিডিঅ' কৰিলা পিছত ভিডিঅ দিয়া পিছত আমি ঘৰত চাই থাকিব পাৰিম মা বহুত ভাল লাগিব মই হ'ব হব একো ভাবিব লগীয়া নাই মই তোমালোকক মানে সকলো খিনি সুবিধা উম দিম তাৰ পিছত কৈছে আৰু ছোৱালীজনীয়ে কৈছে মা কৈছে মই বিস্কুট কেইটা লোৱা মোক মোৰ কাৰণে বিস্কুট কেইটামান লোৱা মই বোলো হ'ব দিয়া মই বিস্কুট কেইটামানো ও লৈ যাম বাৰ তোমাৰ কাৰণে কৈছে দাদাই যদি দিয়ে এহ মুৰি মই কৈছে বিস্কুট দিবলৈ মানে কৈছে মাছ কেইটা চাম কিন্তু কৈছে তাৰ পিছত অহ‌ অহ মাছ কেইটা মানে আহে যে পাৰলৈ যে অহ অহ ভাল লাগে ভাল লাগে এনে মানে আমাৰ ঘৰৰ পুখুৰীটোতো মানে কি জানা আমাৰ ঘৰৰ পুখুৰীত কিন্তু মানে আমি গুদা দিও যে গুদা দিলে মানে মাছ কেইটাই মানে খাই মানে আহে যে ওপৰলৈ মানে আহে মানে টোপকে ওপৰলৈ ওলাই আহে যে সিহঁতে সেইটো দৃশ্য চাই মানে খুব ভাল পায়। উম আৰু হয় এতিয়া শুনা আমি কিনা মানে বিদেশৰ পৰা চাপ্লাই আহা বেলেগ ৰাজ্যৰ পৰা চাপলাই অহা মাছটো খোৱাতকৈ আমি নিজৰ ঘৰতে এটা পুখুৰী পুহিছো বনাইছো নহয় জানো সেই পুখুৰীটোতে বিভিন্ন মাছ পুহিছো যেনে ধৰা আমি ধৰা পোনাই দিওঁ ৰৌ মাছ দিওঁ ত-
ল'ৰা- ছোৱালী কেইটা
আমাৰ মানে পুখুৰীটোত শুনা আমাৰ পুখুৰীটোত কাৱৈ মাছো আছে শিঙি মাছো আছে মাগুৰ মাছো আছে তাৰপিছত পুঠি মাছ কিছুমানো আছে তে মানে এহ মানে বাৰিষাৰ পানীৰ লগত মানে লগ লাগি যাইগৈ যে সেইটো কাৰণে মানে সকলো বিধৰ মাছে পোৱা যায় পুখুৰীত কৈ যোৱা অহ বা কৈছানে বাৰিষা চিজনত যে আমি মানে সময়ত যে আমি কি কৰো জানা মানে বৰশী মাৰো বৰশীত মানে ধুনীয়া ধুনীয়া মানে কাৱৈ মাছ লাগে গৰৈ মাছ কল মাছো লাগে নহয় কিন্তু সেইখিনি মাছ মানে তুলি খুব ভাল পাওঁ কিন্তু, মানে ভালে লাগে মানে যেতিয়া ব শীত কি মানে মাছ লাগে মাছ ধৰে বৰশীত, অ,
বৰশী বাবলে।
অ', হ'ব আহিবাচোন বাউ অ, যিহেতু এহ জুলাই মাহত গৰমৰ বন্ধ পৰিব নহয় মানে ল'ৰা ছোৱালী কেইটা স্কুল বন্ধ হ'লে তোমালোক আহিবাচোন গোটেই কেইটাই। একেলগে এদিন, এদিন মানে এসপ্তাহ থাকাকে আহিবা তেতিয়া মানে গোটেই খিনিয়ে কৰিব পাৰিবা। অ', তেতিয়াহে মানে অ, এদিনত তুমি একো কৰিব নোৱাৰিবা। কাৰণতো আহি পাওতে ভাগৰে লাগিব নহয় জানো, আকৌ খাই বৈ দিয়া পিছ তাত ভাগৰ লাগিব ইয়াত। টোপনি টোপনি লাগিব পিছদিনাখন আকৌ যাবই হ'ব, সেইটো কাৰণে তুমি এসপ্তাহ থাকাকে আহিবা এক তা থকাকে আহিলে তেত তেতিয়া তোমাৰ মানে উ নিজৰ মতে গোটেইখিনি কৰি ৰুই যাব। পৰিবা হে অহ। সেইটো কাৰণে মানে গোটেই কেইজনে আহিবা দেই। অকলে নহয় কিন্তু আৰু বাৰিষ উঠা দিনত শুনা যে যেতিয়া বৰষুণ পৰিব তেতিয়া তুমি আহ অখন বৌ
অ থাকিব। নহয় জানো অ বৰষুণৰ দিন যেতিয়া থাকিবইটো অ থাকিবই। অ চেষ্টা কৰিবাচোন উ এইবাৰ মানে মই আগৰ মাছ অলপমান আছে প্ৰায় এ এক পোৱা মান কেয়া খোৱাকে আছেই মাছ। এইবাৰ মানে মই কৈ এৰি দিব বিচাৰিছো মানে ৰৌ বেছিকে ৰৌ, ভাঙন, মিৰিকা এনেকে মানে মই ধৰা যিহেতু আমি ব্যৱসায় ভিত্তিত মানে পুখুৰীতটো আমি কৰো। কাৰো সময় সাপেক্ষে আমি মাছ, খিনি বিক্ৰীও কৰি দিওওঁ কেতিয়াবা নহয় জানো সেইটো কাৰণে মানে মই এইবাৰ মানে। সেইবোৰৰ আৰু সেইকেইটা মই ধৰি মই খাম বুলিহে ভাবি আছো কাৰণ শ'ল মাছ দিলে এই পোন বিলাক যে কিয়া এই দিয়া যায় নহয় পোনা বিলাক শল মাছে খাই পেলায় সেইটো কাৰে মানে অ খই সেইটো কাৰনে মানে শল মাছটো মই দিব বিচৰা নাই উ মানে মানে থাকিলেও মই উঠাই খাই পেলাম বুলিহে ভাবি আছো কাৰণ তো শ'ল মাছৰ পৰা মানে ক্ষতিহে কৰিব উপকাৰ নহব সেইটো কাৰণে ভাবি লৈ মানে মই তেনেকুৱা ভাবি আছোঁ আৰু এতিয়া মানে যিহেতু এ লাহে লাহে পোনা দিবলৈ হৈছেই পুখুৰীতটো এতিয়া মই পৰিষ্কাৰ কৰিছো মানে পৰিষ্কাৰ কৰি ধুনীয়া কৰি ৰাখি কিছোঁ এতিয়া পোনা মানে আহি দি আছে। উ বেপাৰী সুধি আছে মোক বাইদেউ কিমান পোণা লাগিব আপুনি কওক আমি আনি দিম মই এতিয়ালৈকে তেওঁলোকক কোৱা নাই কিমান লাগিব তেতিয়া মানে সময়ত মানে মই ক'ম আৰু কিমান লাগে এতিয়া চাই লওঁ মাছৰ পোনা কিমান প্ৰয়োজন হয় ন এতিয়া মই এবিধ মাছ দিলো নহ'ব বিভিন্ন মা প্ৰজাতিৰ মাছ দিব লাগিব সকলোখিনি মই মিলাই পেলাই তেতিয়া ল'মগৈ আৰু অ অ খাদ্য সেইমতে মই খাদ্যও যোগান ধৰিব লাগিব দানা আনিব লাগিব নহয় জানো মাছৰ কাৰণে সেইটো কাৰণহে মানে অ কৈ যা কৈ যা কৈ যা শুনি আছো অ বহুত মানে প্ৰয়োজন হয় খাদ্য চেষ্টা কৰি আছো নহয় জানো সকলোখিনি একেলগে কৰিব লাগিব কাৰণ ইমানখিনি মাছ দিয়াৰ পিছত আহাৰ নিদিলে মাছকেইটাো ডাঙৰেই নহ'ব তেতিয়া ত মানে চাই আছো কি কৰিব পাৰো অ বাৰিষা ছিজন যে উ অ এতিয়া গৰম পৰিছে যে এতিয়া এৰি দিলে মানে সোনকালৰ পৰা মাছ কেইটা মানে এতিয়া গৰমৰ অভাৱ কোৱাৰ লগে লগে এৰি দিব লাগে অ তেতিয়া মানে মাছ কেইটা ডাঙৰ হৈ যাবগৈ আৰু সিফালে তোমাৰ এই ছেপটেম্বৰ মাহ অ কোৱা অ কৈ যোৱা কৈ যোৱা অ কৈ যোৱা কৈ যোৱা কৈ যোৱা শুনি আছো কৈ যোৱা আৰু সিফালে তোমাৰ ছেপ্তেম্বৰ মাহতো মাহৰ পিছততো মাছেই দিয়া নাযায় কিন্তু ঠাণ্ডা আভাস কৰে যে এ তেতিয়া কিন্তু মাছ দিয়া নাযায় তেতিয়া মানে মাছ ডাঙৰ নহয় সেইটো কাৰণে মানে তেতিয়া আমি নিদোৱেই এ থকা মাছখিনিকে আহাৰ খুৱাই মানে ডাঙৰ দীঘল কৰো আৰু অ সেইটোয়ে আৰু সকলোতকে মানে উম জানিবলগীয়া কথা এইখিনিয়ে
হয়